খুৰা ক'ত আছা।
মই এতিয়া বাহিৰত আছো।
অ খুৰী আছেনে নাই অ খুৰী আছেনে নাই।
আছে আছে।
অ এই খুৰীৰ লগত কিবা কাম আছিল।
হয় নেকি।
এই এই আজি গাখীৰটো দিবা নাহিল যে।
অঁ' উম মই কৈ আছো ৰ'বা, দিব যাব।
এই আজি গ এই আজি চাৰিদিনমান হ'ল গৰু গাখীৰটো দিবাই অহা নাই।
উম' যাব যাব কাম কৰি আছে কিজানি চাগে।
অ' অ' দৈ আছে নাই তোমাৰলোকৰ ঘৰত দৈ দৈ।
দৈ আছে।
অ' এ গাখীৰ কিমানকে ওলায়, এই কিবা কয় গাখীৰ কিমানকে ওলায়?
গাখীৰ গম নাপাওঁ দেই মই।
মানে আমাৰ এই পূজাৰ কাৰণে লাগছিল পাঁচ কিলোমান।
অ' পাবা পাবা।
অ' কিমানকে বা কিমানকে বা কিলো?
আশী টকা।
এহ বেছি আমাৰ ফালে চোন হেৰি ষাঠি টকাকে কিলো পায়।
নাই আমাৰ এপিনে বেছি যে অলপ।
এ জাচি গায় নে কৰচ?
একদম ডেছি।
ডেছি নেকি। অ' আপোনালোকে মানে গাখীৰ - গাখীৰ বিচে গাখীৰ বিচি পেলাই চলে নেকি?
উম'
অ' হয় নেকি, কেইটা গৰু আছে?
ছাব্বিছটা মান আছে কিজানি। উম'
অ' আৎচ্ছা। এই যে গ গাখীৰতো গাইতো কোনে দুৱাই খুৰীয়ে দুৱাই নে তুমি দুৱা?
নাই, সিয়ে দুৱাই।
অ' হয় নেকি? আৎচ্ছা, আৰু এই লোকেল ঘিঁটো পোৱা যাবনে নাযায় তোমাৰ ফালে?
হেল্লৌ'
কেলে লোকেল ঘিঁটো।
অঁ' অঁ'
ঘিঁ পোৱা যাবনে নাযায়?
যায় যায়, যাব যাব।
অ' হয় নেকি? অ' লোকেল ঘিঁটো লাগিছিল মোক মানে এক কিলো মান।
অঁ' পাবা, পাবা।
হয় নেকি? আ আনি দিবাচোন গাখীৰ আনি দিবা দৈ আনি দিবা।
অঁও'
তাৰপিছত আৰু এদি কি কয় আৰু ঘিঁ আনি দিবা। বাকী খুৰীহঁতৰ খবৰ ভালনে?
অঁ ভাল।
অও' আৎচ্ছা। আবেলি মানত গাখীৰটো আনি দিবি।
হ'ব দিয়া।
আৰু দৈটো আনিবা। ভাত পানী খালেনে নাই?
নাই খোৱা এতিয়াও।
অ', এই দাদা ক'ত গৈছে?
এই বাহিৰত বাহিৰত গৈছে এনে।
অ', অ', হয় নেকি?
তুমি খালা নে?
নাই, মইচোন এই চাহ খালোঁ।
অ', গ্ৰীণটি নাই খোৱা নেকি আজি?
আজি নাই, লাল চাহ খালোঁ। মানে গাখীৰ নাই যে। এনে মই হেৰি খাওঁ, ব্লেক কফিও কেতিয়াবা কেতিয়াবা।
অ'।
ত' কফিও নাই আজি। হোৱাইতো নাখাওঁ দেই, মানে হোৱাইটতো অলপ হেৰি কৰে, মানে শৰীৰৰ কাৰনে বেয়া। ত' মই হেৰি ব্লেক কফিটো খাওঁ, অ', দাইতত থাকোঁ।
অ', সেইটো কাৰণে।
উম, উম। উম, হোৱাইটতো মানে বেয়া শৰীৰৰ কাৰণে।
অ'।
কেতিয়া, কেতিয়াবা কেতিয়াবা খাং আৰু মাজে, মাজে, এই বিয়াবিলাক নকত দিয়ে না।
উম, উম।
খুৰীৰ ভাল হৈছে না প্ৰেছাৰটো, প্ৰেছাৰ বোলে।
অ', হৈছে, তুমি কেতিয়াবা যাবা চাবলে।
অ', আৰু তোমাৰ চুগাৰটো কমিলে?
অ', ডক্টৰক ডক গেষ্টিকটো কমিছে একদম, নাই এতিয়া।
অ', আচ্ছা হয়, মানে ডক্তৰক দেখাইছে?
উম।
তুমি হেৰি কৰিবা, এই কি কয়? গেষ্টিক হৈছে ন তোমাৰ?
উম, হৈছিলে বাৰু।
বেছিকৈ হেৰি, হেৰি খাবা, এই দোকানত যিবোৰ চিংৰা পায়, পকৰা পায়।
অ', অ'।
সেইবোৰ অলপ বেছিকৈ খাবা, ত' গেষ্ট্ৰিকটো অলপ কমিব।
হয় নেকি?
এ পাৰিলে তেলটো বেছিকে খাবি।
উম উম।
ক হেল্ল'।
হেল্ল'।
ক ক।
যত তোমাৰ খবৰ পাতি কেনেকুৱা?
এই মোৰ
হয় নিকি? ৰ'বা ৰ'বা! হেল্ল'!
অঁ কোৱা, শুনা পাইছোঁ এতিয়া।
এতিয়া পাইছা নে?
খুৰী আহিলে নে ঘৰত?
উম।
কাটি দিবা নোৱাৰি,
হেল্ল'!
ক' ক' হেল্ল'! ক'।
কি কৈছিলা তুমি? হা? আবেলিকে।
হেল্ল'!
হেল্ল'!
তুমি অলপ চাই তুমি অলপ ছাইডত যাবা, মানে ছাইডৰ বেলেগ মানুহৰ আৱাজ শুনা পাই আছে।
এতিয়া?
নাই, এতিয়া পোৱা নাই। কোন এইটো একেবাৰে বকি আছে যে।
এইটো এ দিলীপৰ সৰু বেটাতো।
অ' হয় নেকি? অ' তাক মই দেখিবই নোৱাৰো, মস্ত বেয়া ল'ৰাটো।
হয় নেকি?
অঁ।
গাঁৱৰ গাঁৱৰ মানুহ বিলাকে কয়, সি সিটো ভালে বোলে। তুমি কৈ আছা যে সি বেয়া, কৰ সেইটো পাব্লিক। অ', কোৱা, কোৱা। উম।
তোমাৰ হেৰি ল'ৰাটোৰ অ, ৰিজাল্ট কেনেকুৱা হৈছে?
উম, ভালে হৈছে অলপ।
উম, সেনকে, কিমান পাৰ্চেণ্টেজ পাইছে?
ফিফটি কিমানৰ ক'লে? হেল্ল'।
অ তাত' কিহত কিহত এডমিশ্যন ল'লে ছায়েন্স নে আৰ্টচ?
অ', ছাইন্সত ল'লে ভাল।
অ'। চাইন্সত, উম' অ' চাইন্সত পঢ়িব পাবতো লাগিব ন।
অ', হয় নেকি, পইচা লাগিব বহুত।
উম।
ভাত খালি নিকি, নে খোৱা নাই?
ভাত, খালোঁ।
কিহেদি?
এ
হা
মাছ আৰু কোমোৰা।
অ', কি মাছ ঘৰৰহে মাছ নেকি লোকেল?
উম'।
অ', মানে তোমা ফিছাৰী আছে, না পুখুৰী আছে? হেল্ল'?
হেল্ল' কোৱা?
তই যে হেৰি ফুৰিব যাম কৈছিলি নাযা?
যাম যাম।
অ', কেতিয়া যাবি?
বন্ধত গ'লে ভাল হ'ব বেছি।
অ, জুলাই মাহত, উম জুলাই মাহত যাম চাগে।
আজিতো চব্বিছ তাৰিখ, আৰু ছয়দিন আছে।
উম।
এ ক'ত যাম বুলি ভাবিছে, আমি যাম। এ ক'ত যাব এনে?
এনেই মেঘালয় সেইটো চাইডে।
অ', মেঘালয়? আচ্ছা, আচ্ছা।
তোমালোকে?
মেঘল আগত, মেঘালয় আগতে গৈছিলে।
অ'।
মেঘালয় বা মেঘালয় এটাততো ভালেই ন, মই যাই পোৱা নাই। মেঘালয় কেতিয়াবা যাম।
কেতিয়াবাহে যাবা এতিয়াই যোৱা যাব লাগে।
কোন কোন যাবা এনে মেঘালয়?
এ লগৰকেইটাৰ লগত।
অ মই তোমাৰ ফেমিলি লৈ যাবা।
নাই।
অ' আচ্ছা। নিজৰ গাড়ী দি যাবি নে বেলেগ গাড়ী?
ৰিজাৰ্ভ কৰিব লাগিব।
তোমালোকৰ গাড়ীখন কি হ'ল?
আমাৰ-আমাৰ পামচাৰ হৈ আছে গাড়ীখন।
অঁ, বেয়া হৈছে।
উম।
এ তোমালোকৰ যে ওচৰতে মিল আছে সেইটো তোমালোকৰে নিকি?
উম।
উম ধান বানা মিলটো।
অ'।
এইটো কো এইটো এইটো কোনে চলায়? চ চচুৰ চচুৰ বুৰাৰ
উম
অ' আচ্ছা, ঠিকে আছে মানে চত টোও মাজে মাজে চলোৱা
উম
অ' আচ্ছা পইচাটো ভালে ভালেই অ' কতিয়াবা কতিয়াবা হয়-হয় ঠিকে আছে। এ কিয় তোমাৰ শহু দেউতা নাহে নেকি চলাবা
নাহে নাহে
অ' হয় নেকি তোমাকে মানে দায়িত্বটো দিছে
উম
উম ভালে হৈছে, তোমাৰো ধৰ হেৰিটো ওলাই আৰু, হাত খৰচটো
অ'
ঠিকে আছে। এনে তুমি সেইটোৰ বাহিৰে আৰু বেলেগ কাম কি কৰা
কৰো মই ইয়াৰ বাহিৰে
অঁ হাল মাৰিব জানে
উম
অ' তাৰ হাও খেতি কৰে নেকি
অ'
অউ' এইবাৰোঁ কৰিব খেতি
উম
কিম কেই বিঘা মান লগায়
গম নাপাওঁ মই সেইটো
অ' খেতি কৰে কেইবিঘা লগা এইটো নাজানে নিকি
উমহো, মই অকল যাওঁহে পথাৰত
অ' এয়াৰ ট্ৰেক্টৰ আছে তোমালোকৰ নিজৰে
অঁ'হ
অ', অ' মানে তুমি হাল মাৰা আৰু কি
উম
অঁ ঠিকে আছে এবিঘাত কিমানকে দে এইটো, হাল মাৰিলে
চাৰিছ
অ ভাল লাগিচো এক বেঘ দিনটোত তুমি পাঁচ বিঘা মাৰিব পালে দেখোন বহুত পইচা দুই হাজাৰ টকা ত' দুই হাজাৰ টকা ইনকাম কৰিলে আৰু নালাগে আৰু তোমাক।
অ
দুপৰীয়াৰ ভাত কেতিয়া খাবি না বাত বনাই আছে দুপৰীয়াৰ কাৰণে
দুপৰীয়া ভাত খাও দুটামানত
অউ আজি জিমত নাহিলে যে
এনেই আজি অলপ প্ৰব্লেম আছিলে যে সেইটো কাৰণে নাই যোৱা পথাৰত গৈছিলোঁ